অ কি কৰিছা
এ চাহ তাহ খাই উঠিছো বুজিছা তুমি কি কৰিছা হেল্ল' হেল্ল হেল্ল'
অ বাকী ভাল নহয়?
অ শুনিছা?
হেল্ল'। অ শুনিছোঁ তুমি শুনিছা অ মই শুনি আছো কোৱা? এ দেউতা। দেউতা আহি পাইছেহি, দেউতাৰ লগতে সেই চাহ খালোঁ। চাহ খাই পেলাই আজৰি।। হৈছো আৰু
চাহ কিহৰে খালাঁ?
চাহ তোমাৰ বিস্কুট। তাৰ পাছতে ভুজিয়া। হে আৰু
এই বিকাজী ভুজিয়াটোতে পিঁয়াজ কাটি লবাচোন ভাল লাগে।
ভাল লাগে তেনেকে কেতিয়াবা। মই সেই আৰু এই যে আলু ভুজিয়াটো যে।
অ মই মই আকৌ আলু পুজাটো ভাল নাপাওঁ।
মোৰ পা আলু ভুজিয়াটো ইমান ভাল লাগে
কিয় জানো মই আকৌ এই পুলাৰ বুলি এটা আছে যে? পাঁচটকীয়া পেকেট পায় দচ টকীয়াও পায় নেকি নাজানো সেই। সেই টো আকৌ একদম খুব ভাল লাগে। সেই টো ভাতৰ লগ খাইও ভাল লাগে। মানে কি হয়। অ আমি মানে মই যেতিয়া পঢ়ি আছিলো আৰু তেতিয়া। মানে কি আৰু মই বেলেগত। পঢ়ি থাকোঁতে। তেতিয়া গৈছিলো মানে তেতিয়া এইবোৰ খাওঁ মানে তেতিয়া খাইছিলো এই ভুজিয়া মোৰ ৰাতিপুৱা খাদ্য কি আছিলে গম পোৱা? ৰাতিপুৱা খাই খাদ্যয আছিলে, এই এ বন এটা আৰু বনে দিমে-বনে দিমে বনাওঁ তাৰপিছত আকৌ তাতে মই হেৰি দিওঁ, এইটো কি বুলিক কয় বিকাজি লওঁ, চাইদত মানে গাখীৰ চাই একাপ।
গম পাইছোঁ অঁ।
বিকাজী চাইদত এ বিকাজীয়ে পিয়াজে কাটি লৈ পেলাই খাওঁ, চাইডত লৈ। অঁ বন এটা মানে কি আৰু বাৰ্গাৰটোতো নহয়ে। ডিমৰ সতি ভাজি লওঁ মানে
বুজি পাইছো অঁ।
ৰাতিপুৱা মানে মোৰ সেই টো আছিলে খানা।
উম উম।
আৰু আছিলে।
ভাল লাগে আকৌ অঁ তেনেকে।
অঁ সেইটোৱে আৰু মোৰ মানে বহুত ভাল লাগে।
তাৰ পিছতে বাকী এতিয়া ভাত পানীত লাগা নাই।
নাই নাই-নাই, লাগা নাই। লাগিব লাগে এ মায়ে আছে নহয় সেইয়া কৰি থাকিব, মই আৰু এইবিলাকত কিমান লাগি থাকিম নো।
হয় হয় কিমান লাগি থাকিবা আৰু গৰম খনত মনো নায যায়ও মাহঁতে কিন্তু চাবলৈ গ'লে মাহঁতে আমাতকে বেছিয়ে কৰে।
বেছিতোটো কৰিব মাহঁতে পাৰে আৰু আমি এতিয়াই বহি বহি খাওঁ আৰু পিছত আৰু সেয়াই একেই জীৱনহে এইবিলাক আৰু।
সঁচাকে দে। উপায় নাই ছোৱালী জীৱনটো ক'তো শান্তি নাই অঁ, বিয়া নহতেও এয়া বিয়া হৈও সে একেই হ'বগে।
অঁ।
একেই হে।
বাকী শুনা না।
উম।
এ হেৰি এইটো কি বুলি কয় মই ভাবিছো আৰু দেই এনেই মানে থকাতকে কাইলে অকমান ওলাই যাও ওলাবা সেই কলে যোৱা এ লাচিন মইদম ফালে যাম দিয়া পৰিৱেশটো বৰ ধুনীয়া লাগে
তাকেতো বহি থাকিও ভাল লাগে ন জেগাত
বহি থাকিব ভাল লাগে তাৰ বন খিনি যে মাইক গত মই বহুত ভাল পাওঁ দে
বিৰাট ভাল লাগে সচাকে দেই কব লাগিব কিন্তু
অ
মানে জেগাতো কিবা পৰিৱেশ টোৱে ভাল লাগে
এ বহুত ধুনীয়া বহুত ধনীয়া আৰু তাত মানে মানুহো বহুত হয়তো আৰু মানুহ বিলাকেও তাত থাকি ভাল পায় সকলো মানুহেই ভাল পায় আৰু তুমি এনেকোৱা নহয় যে এই কিছুমান মানে ধৰা আমাৰ বয়সৰ মানুহে যাব পাৰিব বা কিবা সকলো মানুহে তাত ফূৰ্তি পাব গ'লে কিবা এটা
আছেতো আৰু কিবা এটা সময়কণো পাৰ হৈ যায় জানানে
এ বহুত ধুনীয়া আৰু তুমি বেলেগ একো কৰিব নালাগে তাত বহি থাকিলেই হ'ল বহুত এটা শান্তি মুঠতে মানে কিছুমানে কয় ন যে সাগৰৰ পাত বহিলে শান্তি লাগে নদী পাত বহিলে শান্তি লাগে মোৰ কিন্তু তাতো পৰিল ইয়াত তাতো বহিলেও শান্তি লাগে তেনেকোৱা এটা একেই শান্তি পোৱা যায় যে
সেইটো এইবোৰ কোৱা কথা অ
কিন্তু হ'লেওতো তাত কিমান মানুহ থাকে হুলস্থুলতো অকমান হলেও হয়েই কথা বতৰা বা কিবা কিবি কিন্তু তাত চবেই নিজা নিজা হেৰিত থাকে বহুত ধুনীয়া লাগে বহি পেলাই বিশেষ কে বন খিনিলে মোৰ খুব মনত পৰে দেই
সচাকে বহি থাকি যে কিছু তো ভাল লাগে ময়ো ভাবো দেই মই সেই এদিন যে গৈছো গৈ পেলাই লাই সেই তাতে বহুত দেৰি বহিছো জানানে
অ তুমি কিবা কৰিম বুলি ভাবিলো তাতে বহি লৈ পেলাই মানে এনেই আৰু মোবাইলৰ কিবা কাম থাকিলেও কিবা কৰিম বুলি ভাবিলে ধুনীয়াকে চাবা ত ফটোখিনি যে ইমান ধুনীয়া আহে মানে কিবা এটা ভাল লাগে, মানে কিবা এটা ভাল লাগে লাগিলে যেনে যেনেকুৱাই ৰদে নহক, যিয়ে নহক মইতো তাত দিনটো বহি থাকিব পাৰিম।
উম -উম, উম, পাৰি- পাৰি -পাৰি
দিনতো বহি থাকিব পাৰিম, আৰু মানে বহুত ডাঙৰকে বনাইছে দেই, বহুত পইচা খৰচ কৰিছে কিন্তু বনাওতে।
উম সেইটো কবই নালাগে, আৰু মানে উম
অ
উম পাৰি ওলাবা,
অ সন্ধিয়া মানে একেবাৰে খুব দেৰিকে সোনকালে গ'লে ভাল নালাগিব ন, চাৰিটা বজাত যাম হ'ব,
অ তেনেকুৱা পোহৰে -পোহৰে অ যাব পাৰি ওলাব বা তেতিয়া ভাল লাগিব,
ভাল লাগিব, ভাল লাগিব যাবলে অহ লাগিলে বতৰটো যিয়েই নহক কেতিয়াবা আকৌ কিন- কিনিয়া বৰষুণৰ নিচিনা নিচিনা দেখুৱাই আকৌ মোবাইলত কব আগতীয়াকে আকৌ বৰষুণ যাক দেখুৱাই লৈ পেলাই বৰষুণ নাহে।
দেখোন
দেখুৱাই এই দেখুৱালে কি হ'ব নাহেই নহয় বৰষুণ
নাহে এইকেইদিন একো উমঘামেই নাই তেনেকে দেখোন
অহ
বতৰৰ মহিমা, তুমি কি ধৰিব পাৰিবা?
এ তাকেহে
বতৰৰ, বতৰৰ মহিমা
উপায় নাইকিয়া হৈ গৈছে মানুহ, ভাত আজি মাছ
মাছ
মাছ আৰু কোমোৰা
অ ঠিকে আছে, ভাল লাগে অ, তেনেকে তোমাৰ গৰম দিনকেইটাত
এই কোমোৰা নেমু চেপি বাই বহুত ধুনীয়া লাগে কোমোৰাটো আগ ধৰিতে সিজাই ল'ব লাগে আৰু ভাজি কি মানে মই জানানে এই ভেন্দি ভাজি, পটল ভাজি খাই -খাই আমুৱাই গ'লো আজি দুপৰীয়া, কি কৰিছো? মা হঁতে যি খাই খায় মোক মানে অকণমান পিটিকা টাইপৰ অকণমান লাগেই মানে সেইটো আগৰ পৰাই মানে অ সেই সেইটো কাৰণে মই কি কৰিছো পটল এটাকে পুৰি লৈ পেলাই আলু এটা ভাতত দিছো। অ মানে দিবলে দিলো তেনেকে খালো মই নে ভাই কিন্তু মোক যিমানেই যি নাথাকক ভাজি থাকক হয়তো মাংস থাকিলেহে মই মানে ভাজি টো না আ কি পিটিকাটো নাখাও
উম উম
বাকি চব থাকিলে লাগিব আ আগতে মানে মই অকমান সৰু থাকোতে মোট কটো তো আমাৰ খুৰাহঁতৰ ল'ৰা ছোৱালী আছে ন ই এ আলু বোলে নাই শেষ হৈ গ'ল সিহঁতলে নিদিলেও মোলে দিব লাগিব তেনেকুৱা হয় আছিলো গে মই মানে সৰুতে
অ সেইটো সেইটো সৰুতে চবৰে থাকে নেকি ন
নহয় নহয় আমাৰ ঘৰ মানে পিটিকাৰ কাৰণে বি বিখ্যাত হা আমাৰ মানে তুমি পি পিতিকা বুলি ক'লে বিশ্বাস কৰিব আমাৰ খুৰাহঁতৰ পৰা ধৰি একদম বৰ্তাহঁত লৈকে আমাৰ ল'ৰা ছোৱালী কেইটাই আমাৰ আলু মানুহ আমাৰ এসপ্তাহত আলু সাত কেজি আঠ কেজি লাগে আগতে
হয় দেই আলু বস্তু আৰু আলুটো যে চবৰে ঘৰত দিনটো মাহিয়েকৰ পিছে পিছে ঘূৰি ফুৰিব উম এতিয়া এই ৰচকী হৈছে আলুটো তোমাৰ চবৰে ঘৰতে মানে সেইটো মানে তোমাৰ এইটো মানে কি বুলি কবা আৱ অভ্যাস নিচিনাই হৈ যায়
অ আলুটো মানে অ তাৰ পিছত আলু পিটিকা একদম কাঁহী মস্ত কাঁহী এখনত এক মানে এ এক কাঁহী বনাব নহয় পিটিকা পাছে এটা এটা লাডু দিব আৰু তা তাতে সেইটোতো প্ৰব্লেম কাবালে বেলেগ অকনমান বেছি গ'ল নেকি কাবালে অকমান কম গ'ল নেকি
সঁচাকে দেই সেইটো কিন্তু আৰু নহয় ল'ৰা ছোৱালী এসোপা হ'লে সেইটো থাকেই নহয় অ ই এইটো ডাঙৰ হ'ল এইটো সৰু দিলে মোলে সেনেকুৱা অ
কাজিয়া হোৱা মেইন কথাটোৱে আছিলে এই মানে আমাৰ আগতে পুঠি মাছ লয় বা ঘৰৰ হ'লো এই পুঠি মাছত কণী থাকে মাছৰ ভিতৰত
অ অ অ
কাৰণো তাক মাছৰ ভিতৰত পেটৰত কণী থকা মাছটো দিলে মোক নিদিলে মোক ভাল নাপায় আমোক তামোক সেইটোতে যুদ্ধ অ আমি বৰশী বাও বৰশী কিবা আগতে মই এদিন মোৰ মনত আছে মই এক একে লেঠাইে বত্ৰিশটা পুঠি মাছ উঠাইছো সৰু সৰু দেই চব কণী থকা বত্ৰিশটা অঁ পাগল হৈ গৈছো মই ইমান ফুৰ্তি মানে অঁ
অঁ সচাঁকৈয়ে দেই মানে আচৰিত লাগে ন
বৰশী ব বহুত ভাল ভাল লাগে যদি মাছ উঠে নুঠিলে আকৌ আমনি লাগে কিন্তু বৰশী বাৰতে বহুত ধৈৰ্যও লাগিব
লাগিব লাগিব আৰু তোমাৰ মানে এ মোৰ যে মই বাৰু বৰশী তেনেকেই পোৱা নাই কিন্তু সেই মাছ যে তোমাৰ জান যে সিঁচে মই তেনেকৈহে মোৰ জে জেঠাইহঁতৰ ঘৰত পাইছো জানানে ইমান ভাল লাগে
অঁ
এবাৰহে জেঠ পাৰ অঁ অফিচৰ তেনেকেই ষ্টাফৰ ল'ৰাখিনি গোট খাই পেলাই ধৰিছিলে লাষ্টত মানে এনেকুৱা হ'ল পুঠি মাছ খাই মাছ ডাঙৰ মাছ পুঠি মাছ মোৰ মানে খাই মাছৰ প্ৰতি মানে অনীহা নিচিনা হৈ গৈছিলে আৰু
অঁ
তোমাৰ ব চাবাচোন বস্তু বোৰ যে খাই থাকিলে একদম সেই বস্তুটোৰ প্ৰতি অনীহা হৈ যায়
এ হয় হয় হয়
তেনেকুৱা হৈ যায় মোৰ মানে সেই বৰ বেছিকৈ মই যদি খাই থাকোঁ মানে মোৰ যিকোনো বস্তু এটা মই সেই বস্তুটোৰ প্ৰতি অনীহা হৈ গুচি যায় মানে মই সেইটো
মোৰ চব বস্তু খাই দিব নোৱাৰো ন একেলেঠাৰিয়ে এই, এই ভাজি চাজি খাই মই আমনি লাগি গ'ল মই খাব নোৱাৰা হ'লো আৰু
অঁ মানে মোৰ সেই মোৰো সেইটো গতি মানে কি বস্তুবোৰ কিবা দেখি দেখিলে দেখি থাকিলে কিবা আমনি নিচিনা লাগি যায়গৈ জাননে
অঁ সেইটোৱে
বস্তুতৰ প্ৰতি কিবা সেই ই যিটো মানে আমাৰ গুৰুত্বতটো থাকে প্ৰথম বহুত দিনৰ মূৰত বা এই খাম বুলি ক'লে যেনেকৈ বস্তুটোৰ প্ৰতি মানে এই খাম দে আজি চখ এটা থাকে সেই বস্তুটো নাই নাইকীয়া হৈ যায়
মই চবতছে ভাল পোৱা বস্তুটো হ'ল ৰঙালাও
ৰঙালাও মই ৰঙা ৰঙালাও আকৌ ৰুটি লগতহে ভাল পাওঁ
অঁ বহুতে ভাল পায় ৰুটিৰ লগত
মই ৰুটিৰ লগত বিৰাট ভাল পাওঁ ভাতৰ লগত খালি ইমান অঁ মিঠা হব লাগে এই ভাতৰ লগত ইমান তাৰমানে উম হেৰি নাই আৰু কিন্তু ৰুটিৰ লগত ভাল পাওঁ
মই মানে ভাতৰ লগতো ৰঙালাও ভাজি খাওঁ কিন্তু ভাত ভাতৰ লগত খাবলৈ হ'লে মোক মানে ৰঙালাও ভাজিখিনিত পানী দিবলৈ নহব।
বুজি পাইছো অ। তাকে ভাল লাগে। কিছুমান বস্তু মানে মানুহৰ মানে কি আৰু অভ্যাসৰ নিচিনা হৈ যায় যে খাই ভাল লাগে।
উম।
মই কিছুমান বস্তু খাই মানে চব বস্তু নহয় আৰু কিছুমান নিৰ্দিষ্ট বস্তু খাই ভাল পাওঁ দেই।
সেইটোৱে।
এতিয়া তাকে। ঠিক আছে ঠিক আছে বাৰু দিয়া হ'ব।
উম উম উম।